হেল্ল'
অ কি কৰিছা?
এক পাকঘৰলে আহিছো কিবা এটা খাও ভোক লাগিছে।
হল
ভাত বুলি নহয় এনেই মাক। ক সুধিবলৈ আহিছো এনেই আহো যে ভিতৰলে কি হল বুলি?
কি বনাই আছে?
এ ভাত বনাই আছে মায়ে কৈছে দেৰি হ'ব এতিয়া আহি লাভ নাই। বাকি আ আপুনি কি কৰিছে?
মই এই ভাতকেইটা বনাম। বনাবলৈ লৈছো। কিবা বনাই। তাৰ পৰা মই বোলো নাই ফোন এটা এইফে মোবাইলটো চাওচোন বোলো এনেকে থাকোতে তোমাৰ ফোনটো আহিছে।
অ অ আজি কি বনাইছে?
ত যে কণি বনাইছো অঁ কণি দম ধৰক কাছ চাহ হৈ আছে যে। জানো জীয়াই দি দিছো একদম ডিঙিটো সুৰ সুৰাই থাকে আৰু।
যাতে একদম ডিঙিত লাগি যায় তেনেকে বনাব।
লাগি যায় তেনেকৈ বনাইছোঁ উম
একদম জালুক দি পেলাই।
উম জালুক দিছো জৰা দিছো
ঠিকছে জ্বলাও দিছে নেকি? জ্বলা জ্বলা নহ'লে লে আৰু কি আৰু সেয়া যোল
জ্বলাই মন হে হে হে
নহ সঁচাকে এই আমাৰ জানো মায়ে কিবা ভাজ চাজি বনাইছে বাৰু এতিয়া মাছ অনা দেখিছিলো এতিয়া কি হয় কিহেদি বনাই সেইটো নাজানো
আহ
মাছ আনি পেলাই
উম
বাকী হেৰি এইটো কি বুলি কয় বতৰ কেনেকুৱা
বতৰ তো অকমান চেচা পৰিছে বাৰু মানে দুপৰীয়া নাই ভতি পেলাই মানে ব
আমাৰ কিন্তু ইয়াত বাহিৰত বতৰটো মানে ঠাণ্ডা দেই বাহিৰলৈ গলে অকনমান মানে
অ অ
কিন্তু ভিতৰৰ ফালে কিন্তু উ গৰম আৰু এটা কথা বাহিৰত মানে সাংঘাতিক মহ হৈছে ডাঙৰ ডাঙৰ মহ
চোন বহুত হয় মহ
আজি মোৰ মূৰ তো ইমান বিষাই আছে মানে ভাবিব নোৱাৰা আৰু
অ কিয় গৰমতে হৈছে।
গৰমতে হৈছে নেকি চাগে মোৰ মানে মূৰতো আজি অত্যন্ত বিষ
মোৰ কালি হৈছিলে অলপ
একদম মানে ভিক্স সানি এসোপ মান লেপি পেলাই থৈ দিছো। যা
উম অলপ কানা লাল চাহ অলপ খানা
অ গাখীৰ চাহ খালা নাই। পাবাৰু আচলতে কিন্তু আজি মানে সেইবোৰে কামত দিয়া নাই কিবা বেলেগ কাৰণে হৈছে নেকি।
হ হয় অ
আৰু মোৰ মোৰ বিষয়ে লৈ কিবা কৈছে। চুলিখিনি পাছফালৰ চুলি বা আঠ ফালৰ চুলি খিনি মানে গুৰিতটো টান দিলে শান্তি পাওঁ মানে সেইবোৰো বিষাই মানে একদম আৰু এতিয়া মানে চেলাউৰি কেইটানো বিষাই আছে। শান্তি
হয় দিয়া বৰ অশান্তি লাগে মাথা বিষালে মোৰ মাজে মাজে হৈ থাকে যে গম পাওঁ আৰু।
এই মূৰৰ বিষটো ব জ্বালা দেই মূৰৰ বিষ বুলি নহয়। চব বিষেই জ্বালা বাৰু আজি কালি সূদা একো নহয়।
উম
চব বেয়া বেমাৰ আজাৰ সোপা।
বেমাৰ জানো ভাল হ'ব পাৰে।
উম নহয় মানে ইটোতকে সিটো কম বুলি ক'ব নোৱাৰি আৰু এইটো কৈছো।
উম
গোটেই মানে গোটেইকেইটা একেই আৰু।
তোমালোকৰ পিনে বৰষুণ পৰা নাই ন আজি।
নাই নাই -নাই
উম
মানে একদম দিওঁ দিওঁ দিও দিওঁ দিওঁ তাৰ পিছতো নাহিলে।
তেনেকুৱাত দিগদাৰ ন।
ধুই থুৱাই আছিলে ন। তাৰপিছত সেয়া মেলা হৈছে ছিলে এতিয়া আহ সোমোৱাও নোসুমোৱাও সোমোৱা নোসোমোৱা কৰি থাকোতে তাৰ পিছত সোমোৱাই দিলো আৰু। অকমান সময় থাকিব পাৰিলেহেতেন ব পাল মাৰিছিলে মানে এই এ এজাক দিওঁ এজাক দিওঁ আৰু।
নাহিলে এজাকটোতো দূৰৰ কথা অকমানো অহা নাই। সেটো কাৰণে। বাকী হেৰি এইটোতো বাৰু জেঠু আছে।
অ আছে দিয়া।
অ আপোনাৰ কাহটো ভাল
এই অকমান আগত আকৌ ধৰিছে দেখো
অহ।
কি কবা আৰু ডিঙিটো সুৰ কৰাই দিয়ে তাৰপিছত
অ অ বাকী ভাজ চাজি কি বনাইছা।
ভাজি পটল ফ্ৰাই।
মোৰ কিন্তু জানে নে এই চয়াবিনৰ ভাজি খাই বৰ ভাল চয়াবীন আলু যে।
মই কালি ৰাতি বনাইছিলো।
অ মই মানে মাক কৈ থৈ আহিছো। বোলো চয়াবিন আলুটো বেলেগ নহলেও মোক চয়াবিন আলুটো দি দিলেই হ'ব অকমান অকমান।
অঁ।
খাই ভাল লাগে অ
ভাল লাগে অঁ।
সঁচাকে মানে বহুত মই ভাল পাওঁ সেইটো কাৰণে বোলো নাই চয়াবিন আলুকে মই মাক কৈছো বেলেগ বেলেগ যি বনোৱা বনোৱা। মোলে চয়াবিন আলু দিলেই হ'ব আৰু। সেইটো কাৰণে।
উম।
বাকী হেৰি এইটো কি বুলি কয় উ বতৰটো বতৰেই। দেহা সকলোৰে ভাল ঘৰৰ?
সকলোৰে মানে বেমাৰ পা
কাৰণ মানে এইটো কিয় সুধিছো এই যোনটো চলি আছে মানে সেইটো আৰু চবৰে ভাল হোৱাটো ইমান সহজ কথা নহয়।
বা ধেমালি পাইছে। প্ৰায় মানুহৰে জ্বৰ। প্ৰায় মানুহৰ ঘৰত জ্বৰ একদম দুটা তিনটাকে পৰিছে।
অ জ্বৰ জ্বৰ জ্বৰ অ। একেবাৰে এই উম মানে এই সময়খনত হয়েই প্ৰায় দেই। এই সময়খনত হয় আৰু এই বগৰী ফুলা সময়টোত।
হয়।
বগৰী ফুলা সময়টোত মানুহ পৰিবই বেমাৰত। সেইটো তেনেকুৱাই। নহ'লে
উম।
মই মানে ভাবিছিলো এই উ - মাছ চাছ আনিছিল আনিছে তথাপিও এই চৰাই বিনে চয়াবিন খিনি অকমান সৰহ হ'ব লাগে মানে। অকমান জলকীয়া। কীয়া সৰহকে দি পেলাই তেনেকে খাবলৈ মন গৈ আছে আৰু জানেনে মই আলু কাটি থৈ আহিছো। আলু সোপা মানে এই দাবিত ভিতৰৰ টো ডাঙৰ মাজৰ খিনি বেয়া।
অ মাজৰ খিনি বেয়া ওলাই বেছি ডাঙৰ আলু তো। এ চয়াবিন আৰু এটা কৰি খাই আৰু এটা কৰি খাই পাইছে নে? চয়াবিন টো উতলা পানীত দি পেলাই বা অকমান সিজাই পেলাই টুকি পেলাই সেইটো কম চেপি লৈ পেলাই সেইখিনি অকণমান অকণমানকৈ এৰুৱাই পেলাই যে খুব মিহিকৈ কটাৰীখন লৈ কৰি তাত মিঠাতেল নিমখ পিয়াজ চিয়াজ এনেকে সানিলে বৰ ধুনীয়া লাগে ভাজা মিঠাতেল ধৰ। ভাজা পিয়াজটো গঢ়ি বঢ়িয়া লাগে জলকীয়া।
চোৱা নাই বাৰু চাব লাগিব কৈছে যেতিয়া
ভণ্টি এজনে শিক ভণ্টি এজীয়ে শিকাইছিলে তো তাহাতৰ লগত আগতে খাওঁ তাৰপিছতে অ ভাল লাগিছে খাই ভাল লাগে ধুনীয়াকৈ সানিব লাগে আৰু মিঠাতেলটো হৰকেদিব লাগে। খাই ভাল লাগে
আমাৰ আজি আকৌ এ ৰ'দটো প্ৰথম একদম ডাঙৰ ডাঙৰকৈ ওলালে তাৰ পিছত মই এই জলকীয়া আচাৰ বনাই থৈছিলো সেইখিনি উলিয়াই দিলো মই মানে জলকীয়া বহুত খাও যে উলিয়াই দিলো তাৰপিছত আকৌ অলপ পিছতে দেখিছো যেতিয়া কাপোৰ ধুই পেলাই মায়ে মেলিলে তেতিয়ালৈকে ৰ'দ নাই গলেই বৰ দিগদাৰ
দিগদাৰ আকৌ।
এই বতৰ এনেকুৱা এই দিওঁ এই নিদিও কৈ থাকিলে কাপোৰ মানুহে ধুবই নে নোধু এ নে কি কৰিব আৰু অত খিনি মানুহ কাপোৰ কি কৰিব সেয়া কিমান গোটাব কাৰণ এদিনৰ কাপোৰ গোট খাই গ'লেও বহুত নে
ঘৰত থকা মানুহখিনিৰ কাৰণে বাৰু হেৰি নাই সেই যিখিনি বাহিৰত এতিয়া নোলালে নহয় বাৰু সেই মানুহখিনি
অ সেয়াটো এতিয়া গৰম এতিয়া হ'লেও বৰষুণ নিদিলেও তো গুপ গুপীয়া গৰম মাৰিয়ে থাকে গতিকে এবাৰ পিন্ধা কাপোৰটোতো দ্বিতীয়বাৰ পিন্ধিবই নোৱাৰি।
থইছোঁ দোকানলৈ গৈছিলো আজি মই উম সটো আছে সেইটো
হ'ব পাৰে।
আ পাৰিব মাদাৰ
কিন্তু বিচা বগাব
বিছা বহুত হৈছে ন বগাব মানে বগাবই
এ বিচায়ে যাক সহজে তাকে তেনেকুৱা মানুহকতো এইবিলাকৰ পৰা আঁতৰিয়ে থাকিব লাগে।
মোৰ দেখিলেই লাগে দেখোন মোৰ উম
আতৰি থকাই ভাল আ
সচাগে কিমান চকলা চকলি কৰি পেলালে মোক ৰাখি সেইদিনা লগতে
আহ এ ম বিশ চাই চব মানুহক তেনেকে নাথাকে কিছুমানে আকৌ হাতেৰে চুলো নাদাকে
একো নহয়
কিছুমানক আকৌ পতককে দাকে কথা ভাবিবলগীয়া কথা। এটো কাৰনে আগ আছে
মায়ে নাই মই বনাই আছো মায়ে। কি কৰিছে এতিয়া?
মা আছে পাকঘৰত মই বাহিৰতে বহি আছো।
উ
কি কৰিম আৰু তাৰ আছে দেউতাই টিভি চাই আছে। সেইয়াই কৰি আছে আৰু ঘৰৰ মানুহ সেইকেইটাই চব ইফালৰ পৰা সিফালে ফৰিং চিটিকা দি থাকে আৰু তাৰপিছত মই সময়ত যাম আৰু কাম খিনি আছে। সেইখিনি কৰিম আৰু যিখিনি মোলে থাকে। তেনেকুৱা আৰু গালতে কিবা এটা উঠিছে বুইছে নে একদম। ফুলি আছে নে এনেকুৱা বিষাইছে। থাকিব পৰা নাই। অ' নহয় একদম মান টোপোলা এটা উঠি আছে বিষাই এইটো।
অ' কি বা হয় সেইটো
জানো কি উঠিলে নাজানো আৰু ভগৱান জানে আও এনেকুৱা বস্তু জি টি হৈ থাকে মোৰ লগত। এই স্কিনত মই বাৰু যি টি নঘহুৱেই কিন্তু তথাপিও পতককে কিবা এটা উঠি যায়। কিয় উঠে নাজানো আৰু পাই বৰ দিগদাৰ মানে।
দিকদাৰ আও।
অখুবিধা হলে অশান্তি লাগি থাকে সিটো সিটো উঠিলে এনেই মানে কবালে কিবা এটা গুটি মুখত গুটি চুটি নুঠিলে কিবা এটা ঘঁহি পেলাই পটককে ওলাই যাবলে ভাল লাগে এতিয়া আৰু এইডালৰ ওলাই থাকিলে আৰু কি আৰু যাব আৰু মুখত সিটো ঘঁহ ও নাচাযে সিটো গলেও নাচাযে দিগদাৰ। বাকী আৰু ঠিকে আছে দিয়ক আৰু মই যাওঁ আৰু পাকঘৰ ফালে। কাৰণ সময়ো হৈ আহিছে নহয় হ'ব দিয়া। বাও